আহ আহ ভালে আছা? উম আছো ভালে আছো। এয়া মই উঠোতে দেৰি হ'ল। দেৰি হৈ উঠি পেলাই গা চা ধুই অকমান ঘৰ চাফা কৰি ৰাতিপুৱা ৰুতি চব্জিত খালো উ, আজি মোৰ আলহিৰ তাত নিমন্ত্ৰণ ন আছে অ' মানে মোৰ বাইদেউৰ ঘৰত খাব মাতিছে এ সেইকাৰণে ময়ো ভাবিলো তাতে খাই লওঁ ত মই আৰু বনাব নালাগে ন। আৰু দুপৰীয়া হয় হয়, তাৰপিছত মই মানে ফেচিয়েল কৰিম। আমি মানে ছোৱালীবিলাকে অ প্ৰত্যয়েক মাহত ফেচিয়েল কৰি থাকিব লাগে। মানে কৰি মানে একদম সৰু ছোৱালী নালাগে মানে পঁচিছ বছৰ ওপৰৰ ছোৱালীয়ে অ ফেচিয়েল কৰি থাকিব লাগে মানে ধৰা আমি ধৰা কিমান জোগা ঘুৰি ফুৰো বত থোলাত ধুলি বালি লাগে ন কৰি থাকিলে আমাৰ মানে দে এ ইছ ইছ স্কিনৰ কাৰণে ভাল সেইটো।
এইট অকল স্কিনৰ কৰা নহয় হা ফেচিয়েল বা মেকাপ টো কৰিব লাগে মেকাপ। তই কিয় কৰিব লাগে, মই বাইদেউ এজনে কৈছে হা বাইদেউ বাইদেউজনে কৈছ তাই মানে মাহত এবাৰ তাই মেকাপ কৰে কাৰণ কিয় জান মানে মনৰ মনত
অ হয় ম হয় মনৰ কাৰণেও হয় হয় ঠিকে কৈছা ভাল লাগে অলপমান যেতিয়া তুমি সাজি কাচি যাবা তেতিয়া মোৰ নিজৰটো বেলেগ ভাল লাগে হয় নে?
হয় হয় মনট মনট শান্তি পায় কি জানো কয় কি অকনমানানে সুন্দৰ্য্য ধু ধু ধুনীয়াৰ কাৰণে নহয় ধুনীয়া দেখাৰ কাৰণে নহয় হা।
হা হা হা অ তুমি ঠিকে কৈছা ধৰা কৰ'বাত গ'লে মই এটা মন কৰিছো ধৰা সাজি কাচি গ'লে অলপ পাৰফিউম চাৰফিউ মাৰি যা পাৰফিউম চাৰফিউ মাৰি গ'লেও ভাল লাগে। তুমি তেনেকে গ'লে নিজৰো ভাল লাগে হয় নে নহয় আৰু দেখাজনেও ভাল পায় হয় নে নহয়? মানে মই ভাবো যে ছোৱালী মানুহে মানে অলপমান সাজি কাচি থাকিলে দেখাটো ভাল দেখ আৰু মনো ভাল হৈ থাকে হয়নে? সেইটো আৰু প্ৰত্যয়েক মাহতে এবাৰকে হ'লেও ফেচিয়েল কৰিব লাগে আৰু ফেচিয়েলৰো কিন্তু ভাগ আছে মই কিন্তু বেলেগ ফেচিয়েল নকৰোঁ মই অকল ফ্ৰুট-ফেচিয়েল কৰো ফলৰ দ্বাৰা যিত টো হয় সেইটো ফেচিয়লে মই কৰো, তেনেকে। আচ্ছা, আহ, তুমিতো, আহ, গুৱাহাটীত নাথাকা বাৰু ত' গুৱাহাটীৰ চব জোগাবিলাক তুমি ফুৰিছা নে নাই?
ফুৰিছোঁ, প্ৰায় ভাগেই ফুৰিছোঁ। উম, অ'ল চাই সকলো চাইছো, মই গুৱাহাটীত নাথাকিলেওঁ গুৱাহাটী থকা মানুহকে, মই বেছি চাইছোঁ।
হয় হয়, গুৱাহাটীত মানে
কি চোৱা নাই, সকলোৱে চাইছোঁ, চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ
হয়, হয়, হয়, হয়।
তাৰপিছত মিউজিয়াম, তাৰপিছত, এই কি এইটো প্লেনেটৰিয়াম হা, তাৰপ তাৰপিছত চাইেন্ঞ্চ মিউজিয়াম।
হয়, হয়। আৰু প্লেনেটৰিয়ামত আমি গৈছিলো, কেতিয়া গৈছিল, এই কলেজৰ পৰা লৈ গৈছিল, মানে সৰু থাকোঁতেই আৰু, এই ধৰা হাইচেকেনদ্ৰেৰি ফাট ইয়াৰ, কলেজৰ ফালৰ পৰাই লৈ গৈছিলে আমাক তাৰমানে দেখাবলে, তেতিয়া গৈছিলো, কিন্তু ডাঙৰ হোৱাৰ পিছত যোৱা নাই আৰু, প্লেনেট
মই অ', ডাঙৰ ঘৰত জানে, মই সৰু থাকোতে গৈছো ক্লাছ ছিক্সত পঢ়ি থাকোতে গৈছিলো। দেউতাই লৈ গৈছিলে, মা, দেউতা, মই, আৰু ভাইটি আমি চাৰিজনে চাইছিলোঁ।
হয়, এই স্কুল কলেজৰ পৰাঁও লৈ যায় নেকি, স্কুল কলেজৰ এইবিলাক ল'ৰা ছোৱালীকো ন?
হয় হয়, স্কুল কলেজৰ ল'ৰা লৈ যায়।
হা, হা, হা।
এ চিৰিয়াখানাটো, চিৰিয়াখানা ত', সেইদিনা লৈ চাইছো, মানে, মই যেতিয়া গুৱাহাটীত আছিলো। তেতিয়া মানে মই যিটো থকা হোষ্টেল হোষ্টেলটো চিৰাখানাত লগতে আছিলে হা।
হয়, শুনি আছো শুনি আছো।
চিৰিয়াখানাৰ বান্দৰবিলাকতো আমাৰ হোষ্টেলত আহি মানে আমাৰ বস্তুবিলাক লৈ লৈ গৈছিলে। হা এ একদম চি-চিৰাখানাৰ কাষতে এশ এশ মিটাৰ দূৰতে আমাৰ হোষ্টেলটো চিৰিয়াখানাৰ পৰা আছিলে। বিলাক আহে আহি মানে কিবা কিবি বস্তু লৈ যায়। আৰু কিবা কিবি বস্তু থৈ যায়, হম তেনেকুৱা আছে।
অ', হা হা হা, চিৰিয়াখানাত হেৰি কৰে নেকি স্কুল কলেজৰ পৰা ল'ৰা ছোৱালী লৈ আহে নেকি ন', দেখাবলে? হা হা হা হয় চাবলগীয়া বস্তু আছে।
চাব লগা বহুত বস্তু আছে কিন্তু মই প্ৰায়ভাগ বস্তু চাইছো অলৰেডি।
চাইছা অ ঠিকে আছে বাৰু আৰু কাজিৰঙা মানাহ এইবিলাকত গৈছা নে নাই তুমি?
মই মানাহ কাজিৰঙালৈ যোৱা নাই এতিয়ালৈকে। মানে ক কাজিৰঙাৰ কাষতে মোৰ বন্ধু এজন আছে কিন্তু বন্ধুজনে মাতি থাকে সি মোক কিন্তু মই সময় অসময় উলাই যাব পৰা নাই সি কৈ থাকে আমাৰ ইয়ালৈ আহ গতেই ঘূৰাই দেখাই দিম, তেনেকৈ সময় হোৱা নাই আচলতে
ক'ত কাজিৰঙা ন'?
কাজিৰঙা।
আচ্ছা আচ্ছা মই মানে কেনেকে গৈছিলো জানানে ঘৰৰ পৰা যোৱা নাই মানে আমাৰ এটা মানে উ হে অফিচৰ ফালৰ পৰা এ মানে মিটিং এটা আছিলে ত মই ভাবিলো যে এইটো চান্সতে মই যাওঁ এনে ধৰা তাতে যাবলৈ মানে ধৰা ফ্ৰেণ্ডো লাগে। দিয়াচোন হয়নে নহয় বহুত ওলাইছিলে তাৰমানে একেলগে ত্ৰিশজন মান ওলাইছিলে পাৰ্চনেল চবে কাৰ লৈ গৈছে কাৰ আমি বুকিং কৰিছো ত ভাবিলো সেই চান্সতে ময়ো তাৰমানে গ'লো, কিবা এটা পেমেণ্ট দিব লাগে ভাল এমাউণ্ট এটা। ধৰা লগতো লাগিব যোৱাৰ কাৰণে ত' তেনেকে মই গৈছিলো, কিন্তু কাজিৰ গৈ পেলাই মিটিংতটো হ'লেই কিন্তু মিটিঙৰ এক্সট্ৰা সময়খিনি ৰাতিপুৱাই মই ভিতৰৰ ফালেও আমি তাৰমানে হেৰি লৈছিলোঁ এই জীপ লয় জীপ চাফাৰী বা হাতীত উঠি তেনেকে চাই চাই আহিছো। মানে গৈ ভাল লাগিল, কিন্তু অলপ অলপ ভয়ো লাগে মানে বনৰীয়া জন্তু যে খোলা হৈ থাকে, হা
কাজিৰঙা বিশেষকে বিখ্যাত হ'ল সেই এশিঙীয়া গড়ৰ কাৰণে গোটেই পৃথিৱী বিখ্যাত কাজিৰঙা এখন, হম উম।
তাৰমানে আমাক জীপখন হয় চাফাৰীটো সিহঁত তে টাইম লৈ কৰে ৰাতিপুৱাই আমি গৈছিলো আমাৰ ক্লাছ থকা কাৰণে কিন্তু ৰাতিপুৱা গৈছিলো যে মানে ভয় লাগে চব বনৰীয়া জ জীৱ জন্তু মানে চব খোলা হৈ আছে তাতে মাজেৰে আমি গৈছো ভৰিুলকে দিয়াচোন কৰতোবাত যদি হঠাৎ আহি যায় হয়নেে নহয় ত' মানে একদম ভগৱানক প্ৰাৰ্থনা কৰি গৈছো আৰু কিন্তু বেলেগ নোলাল হাতী এটা ওলাইছিলে বনৰীয়া হাতী ত' লগে লগে আমাৰ চালকে এ গাড়ী ৰখাই দিছে কৈছে যদি সি আগুৱাই আহে আমি কিন্তু আৰু বেক কৰিব লাগিব যাব নোৱাৰিম, সেনেকে কৈছে। সেইটো এটা মই খোলাভাৱে দেখিছোঁ তাৰপিছ গড় দেখিছো গড়ো এনেকৈ খোলা একদম ওচৰত আছে কিন্ত তেনেকে আৰু চব বিলাক খোলা হৈ থাকে অলপ ভয়ো লাগে ভালো লাগে কিন্তু মানে চালকসকলে একদম ভিতৰত নিদিয়ে বাৰু কিন্তু চব খোলা হৈ থাকে তেনেকে আৰু
গৈছিলো তোমাৰ আজিৰ পৰা দুইৰ পৰা আঢ়ৈ বছৰমান হ'ব, তিনি বছৰ হোৱা নাই হা
হয় হয় হয়
লো চিলিগুৰিলৈ, শিলিগুৰিত এশ এখন মানে জংঘল আছে নামে জংঘল চাফাৰী বুলি কয় হা।
অহ।
তাতে কি আছে বাঘ সিংহ ভালুক হা। তোমাৰ আৰু কিবা কিবি মানে হিংস্ৰ যিবিলাক জন্তু আছে সেইবিলাক আছে হা। তাতে কি কৰে তাতে কি কৰে তোমাক বাছত তোমাক ভৰাব তুমি বাছত উঠিলা হা বাছত উঠি ত মানে সিংহৰ বাঘৰ কাষেদি যাম তুমি মানে বাঘটোক মানে চাব পাৰিবা হা সি সিংহটোক তুমি চাব পাৰিবা বা ভালুকতোক তুমি চাব পাৰিবা বুজি পাইছানে হা মানে এক একদম মানে মানে, একদম মানে মানে জিৰো ডিচটেন্স আৰু হা, তেনেকে মই ধুন ধুনীয়াকে মই ঘূৰি আহিছিলোঁ। এই চিলিগুৰিত আছে এইখন, অ তাতে দুই তিনি দুই তিনি প্ৰকাৰৰ
হয় হয়। মই মানাহত যোৱা নাই বাৰু কাজিৰঙাত গ'লো মানাহত যোৱা নাই। ভাল লাগে গৈ।
বাঘ থাকে নাহবঘ মানাহত ময়ো যোৱা নাই মানাহ আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় যদিও, মই যোৱা নাই, আজি যাম, কালি যাম
হয়, হয়, হয়, হয়, ময়ো তাকেতো, মাজত মানে বৰষ আকৌ মাজত তে, আকৌ ক'লে যে, ইয়াতে হেৰি বোলে মানে পানী হৈছে। বোলে বৰষূণত চববিলাক জীৱ-জন্তু হেৰি আছে, মাজতে যোৱা কথা মোৰ আছিলে, কৈছে যে হেৰি- হেৰি বোলে অ অভয়াৰণ্যত বোলে পানী হৈছে, মানে ভিতৰৰ জন্তু বিলাক অলপ ওলাই আহিব পাৰে, এতিয়া নহয়। ত, তেনেকে মানে মোৰ পিছুৱাই থাকিলে।
বাঘ মই, বাঘ মই ৰিয়েল দেখা পাইছিলোঁ। অহ। তোমাৰ নাৰেংগী পাৰ হৈ, গুৱাহাটীৰ নাৰেংগী পাৰ হৈ পানী খাইটি বুলি এখন ঠাই আছে হা, তাতে মোৰ দেউতাই মানে ট্ৰেইনিং কৰিছিলে, পুলিচৰ ট্ৰেইনিং কৰিছিলে।
হয়, হয়।
তাতে এখন পাহাৰ আছিলে, সেই পাহাৰখনত বাঘ থাকে, বুজি পাইছানে! তাৰপিছত কি তাৰপিছত কি হ'ল, দেউতাহঁতৰ কিবা এটা প্ৰগ্ৰেম এটা আছে, তাতে মানে ফায়াৰ কৰিব লাগে মানে ৰাইফলৰে।
হয়, হয়।
সেই ট্ৰেইনিংটোত মানে ফায়াৰ কৰিলে, সেই পাহাৰৰ পিনে গুলি কেইটা মানে- মানে মাৰি দিলে, বুজি পাইছা নে! হা, তাতেতো বাঘ থাকে, বাঘ কেইটাই মানে ত ওলাই আহি গৈছে, জানানে! হাঁ, মানে গুলিৰ শব্দ পায়, পাহাৰত গুলি সিহঁতৰ থকা ঠাইত গুলিৰ শব্দ পায় বাঘ কেইটা ওলাই আহিছিলে, হা! ওলাই আহিছে মানে সিহঁতে গম পাইছে, তাৰ পৰা মানে- মানে শব্দটো আহিছে, মানে সিহতে খেদি আহ অহা
খেদি আহিছে অ'।
অ' তেনেকুৱা মই নিজে দেখা না দেখা পাইছিলো এইটোও বহুত দিনৰ আগৰ কথা হা তেনেকুৱা মই মানে আচৰিত খাইছিলো সেইটো মই সেই দৃশ্যটো মোৰ এতিয়াও মানে মাজে মাজে মানে ভাহি আহে মোৰ।
হয়-হয়, আমাৰো মানে আমি আগতে আমি যে ঘৰ বান্ধিছো ন' সেইফালে মানে আগত তে জংঘল আছিলে ত' জংঘল কাটিহে হেৰি কৰা যায় কিন্তু তাৰ ওচৰত এখন পাহাৰো আছে। তাতে আমি এতিয়াৰ কথা নহয়। এইটো আজিৰ পৰা পাঁচ বছৰ আগৰ কথা। তেতিয়া তাৰ মানে জাষ্ট জংঘল কাটি কাতি পেলাই মানে ঘৰ-চৰ মানুহ বিলাকে বনাইছে। তেতিয়া মানে ৰাতি, ৰাতি আমি হাতীৰ শব্দ হাতীয়ে মানে মানে হেৰি মানে ডাঙৰকে পাহাৰতে থাকে হাতী বিলাক। মানে আৱাজ কৰিলে শুনা পায় ন' প্ৰতিধ্বনি হয় তেনেকে। আমি মাজ ৰাতি শুনিব পাওঁ আৰু এবাৰ কি হৈছে মানে ৰাতিপুৱা চাৰিটা মান বজাত মানুহ এঘৰে দৌৰি আহিছে বোলো কি হ'ল উম কৈছে এই হেৰি এই ঠিক আছে ৰাখিছো হা।
ঠিক আছে পিছত তুমি।